হাত
হেল্ল'?
হয়, আজি মই এতিয়ায়ো অতি গুৰুত্বপূৰ্ণ কথা মানে। এনে বিষয়ে আলোচনা কৰিব বিচাৰিছো ভ্ৰমণ। ভ্ৰমণ মানে মোৰ বাবে একেবাৰে এক নতুন জগতৰ দুৱাৰ খোলাৰ দৰে লাগে। তুমি কি ভাবা, ভ্ৰমণৰ প্ৰধান গুৰুত্বটো কি?
হয়। মই ভাবো ভ্ৰমণৰ প্ৰধান গুৰুত্ব হৈছে মানুহৰ নিজৰ দৈনন্দিন জীৱনৰ সীমাবদ্ধৰ পৰা ওলৱাই নতুন অভিজ্ঞতা লাভ কৰা। মানুহে নিজৰ চিনাকি পৰিৱেশত থাকি বহু কথা বুজিব নোৱাৰে। কিন্তু ভ্ৰমণ কৰিলে বিভিন্ন ঠাই মানুহ আৰু সংস্কৃতি দেখি জীৱনৰ প্ৰতি দৃষ্টিভংগী সলনি হয়।
হেল্ল'
হেল্ল'
হয় ঠিক কৈছা। মই যেতিয়া নতুন ঠাইলৈ যাও তেতিয়া অনুভৱ কৰো যে পৃথিৱীখনন কিমান ডাঙৰ আৰু বিভিন্নতাৰে ভৰা। একেখন দেশৰ মাজতেই কিমান ভিন্নতা দেখা যায়। এইবোৰ দেখি মানুহে অধিক সহনশীল আৰু উদাৰ মনৰ হৈ উঠে।
হয়, ভ্ৰমণে মানুহৰ মূৰত সহনশীলতা বৃদ্ধি কৰে। কাৰণ, তুমি যেতিয়া আন ঠাইৰ মানুহৰ সৈতে মিলা মেচা কৰা তেতিয়া তেওঁলোকৰ জীৱন ধাৰণা বিশ্বাস আৰু পৰম্পৰা বুজিবলৈ চেষ্টা কৰা। এই বুজাবুজি মান সমাজত একতা আনিবলৈ সহায় কৰে।
হয়, আন এটা কথা ভ্ৰমণৰ সময়ত মানুহে নিজৰ ভিতৰত লুকাই থকা সাহস আৰু আত্মবিশ্বাসো বিচাৰি পায় কাৰণ অচিন ঠাইত চলফিৰা কৰা। নতুন সমস্যাৰ সমাধান কৰা এইবোৰে মানুহক অধিক শক্তিশালী কৰি তোলে।
এইটোয়ে একেবাৰে সঁচা। ধৰা তুমি যদি একেবাৰে অচিন এখন নগৰত গৈ থাকিবা। তেতিয়া তুমি নিজেই নিজৰ বাবে সিদ্ধান্ত ল'ব পাৰিবা। এইবোৰে জীৱনত বাস্তৱিকতা দক্ষতা বৃদ্ধি কৰে। এইবোৰ শিক্ষা কেতিয়াও কিতাপত পোৱা নাযায়।
ভ্ৰমণ মানে কেৱল আনন্দ নহয় ইয়াত এক গভীৰ শিক্ষাও আছে। তুমি কি মন কৰিছা? যে ভ্ৰমণৰ জৰিয়তে মানুহে ইতিহাস ইতিহাস আৰু সংস্কৃতিৰ বিষয়ে অধিক শিকিব পাৰে নে?
নিশ্চয়। কোনো ঠাইলৈ গৈ তাত ইতিহাস স্থান মন্দিৰ গঢ় বা প্ৰাচীন স্থাপত্য দেখিলে সেই ঠাইৰ অতীতৰ বিষয়ে বুজা যায়। এইবোৰ দেখি আমি আমাৰ ইতিহাসক অধিক অধিক স সজীৱ ভাৱে দেখি উপলব্ধি কৰিব পাৰোঁ।
ঠিক। উদাহৰণস্বৰূপে যদি কোনোবাই কোনো প্ৰাচীন নগৰ ভ্ৰমণ কৰে তেন্তে তেওঁ সেই সময়ৰ জীৱন ধাৰণা কল্পনা কৰিব পাৰে। এইটো কিতাপ পঢ়াৰ তুলনাত অধিক প্ৰভাৱশালী।
আৰু ভ্ৰমণৰ সময়ত মানুহে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পাৰে, পৰ্বত, নদী, বনাঞ্চল এইবোৰে মানুহৰ মনত শান্ত কৰে। ব্যস ব্যস্ত জীৱনৰ মাজত এইবোৰ এক প্ৰ প্ৰকাৰৰ মানসিক বিকাশ।
হয়। বিশেষকৈ নগৰত বাস কৰা মানুহৰ বাবে ভ্ৰমণ একেবাৰে প্ৰয়োজনীয়। দৈনন্দিন কৰ্মৰ চাপৰ পৰা মুক্তি পাবলৈ মানুহে মাজে মাজে প্ৰকৃতিৰ মাজলৈ যাব লাগে।
তুমি কি মন কৰা, ভ্ৰমণৰ আগতে পৰিকল্পনা কৰাটো কিমান গুৰুত্বপূৰ্ণ?
মোৰ মতে ভ্ৰমণৰ আগতে ভালদৰে পৰিকল্পনা কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ। যদি পৰিকল্পনা নাথাকে তেন্তে সময় আৰু দুয়োটাই অপচয় হ'ব পাৰে।
ঠিক কৈছা। যাত্ৰাৰ পথ থকাৰ ব্যৱস্থা খাদ্য ভ্ৰমণৰ সূচী এইবোৰ আগতীয়াকৈ ঠিক কৰি ললে ভ্ৰমণ অধিক সুবিধাজনক হয়।
আৰু একো একো মানুহ আছে যিয়ে হঠাৎ ভ্ৰমণ কৰিবলৈ ভাল পায়। তেওঁলোকে কোনো পৰিকল্পনা নকৰাকৈয়ে ওলাই যায়, এইটো এক ধৰণৰ অভিজ্ঞতা।
হয়, হঠাৎ ভ্ৰমণত এক ধৰণৰ ৰোমাঞ্চক থাকে, কিন্তু সকলোৰে বাবে এইটো উপলব উপযুক্ত নহয়, কিছুমান মানুহে নিৰাপত্তা আৰু সুৰক্ষাক অধিক গুৰুত্ব দিয়ে।
তুমি কি ভাবা? একেলগে বন্ধু বান্ধৱৰ সৈতে ভ্ৰমণ ভালনে? একেলগে একে একেলা ভ্ৰমণ কৰা ভাল।
এইটো ব্যক্তিগত পচন্দৰ ওপৰত নিৰ্ভৰ কৰে। বন্ধু বান্ধবৰ সৈতে ভ্ৰমণ কৰিলে আনন্দ বেছি হয়। কাৰণ অভিজ্ঞতা ভাগ বতৰা কৰিব পাৰি। কিন্তু একেলা ভ্ৰমণ কৰিলে নিজকে অধিক ভালদৰে চিনি পাব পাৰি।
ময়ো এইটোতে একমত, এয়া অকলে ভ্ৰমণত মানুহে নিজৰ ভিতৰত দুখ দিব পাৰে, নিজৰ চিন্তা ভাৱনা বুজিব পাৰে।
আনহাতে বন্ধু বান্ধৱৰ সৈতে ভ্ৰমণ কৰিলে স্মৃতিবোৰ অধিক ৰঙীন হয়। এনেদৰে হাঁহি ধেমালি কৰা, নতুন ঠাই একেলগে আৱিষ্কাৰ কৰা এইবোৰ বিশেষ অনুভৱ।
ভ্ৰমণৰ আন এটা গুৰুত্বপূৰ্ণ দিশ হৈছে খাদ্য। বিভিন্ন ঠাইৰ স্থানীয় খাদ্যৰ সোৱাদ ল'বলৈও বহুতে ভ্ৰমণ কৰে।
নিশ্চয়, খাদ্য হৈছে সংস্কৃতিৰ এটা গুৰুত্বপূৰ্ণ অংশ। কোনো ঠাইৰ খাদ্য খালে সেই ঠাইৰ মানুহৰ জীৱন ধৰণা আৰু পৰম্পৰাৰ বিষয়ে বুজা যায়।
আৰু এইটো মন কৰিবলগীয়া যে ভ্ৰমণৰ সময়ত মানুহে পৰিৱেশৰ যত্ন ল'ব লাগে। প্ৰকৃতিৰ ক্ষতি নকৰাকৈ ভ্ৰমণ কৰাটো আমাৰ দায়িত্ব।
এইটো একেবাৰে সঁচা কথা। যদি আমি পৰিৱেশৰ ক্ষতি কৰোঁ তেন্তে আগন্তুক প্ৰজন্মই এক সৌন্দৰ্য উপভোগ কৰিব নোৱাৰিব।
ভ্ৰমণৰ সময়ত মানুহে স্থানীয় নিয়ম নীতি মানি চলাটো অতয়ন্ত প্ৰয়োজ নীয়
হয়, স্থানীয় সংস্কৃতিৰ প্ৰতি সন্মান দেখওৱাতটো ভ্ৰমণকাৰী দায়িত্ব। এই টো কৰিলে স্থানীয় লোকসকলৰ সৈতে ভাল সম্পৰ্ক গঢ়ি উঠে।
ভ্ৰমণ কেৱল মনোৰঞ্জন নহয়, ই এক সম্পূৰ্ণ শিক্ষামূলক আৰু অভিজ্ঞতামূলক
একেবাৰে সঠিক, ভ্ৰমণৰ জৰিয়তে মানুহে নিজকে আৰু পৰিৱেশ পৃথিৱীৰ অধিক ভালদৰে বুজিব পাৰি।
আমি ভ্ৰমণৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰিলো, কিন্তু মই এতিয়া ভাবিছো যে ভ্ৰমণ আৰু মানুহৰ মানসিক স্বাস্থ্যৰ ওপৰত কেনে প্ৰভাৱ পেলাই, তুমি এইটো কেনেকৈ দেখা?
এইটো এক অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। মই বিশ্বাস কৰো যে ভ্ৰমণ মানসিক স্বাস্থ্যৰ বাবে এক প্ৰকাৰৰ চিকিৎসাৰ দৰে কাম কৰে। দৈনন্দিন জীৱনৰ চাপ দায়িত্ব আৰু চিন্তাৰ পৰা কিছু সময়ৰ বাবে দূৰত থাকিবলৈ ভ্ৰমণ সহায়ক হয়।
ঠিক কৈছা। মই নিজেও লক্ষ্য কৰিছো, যে যেতিয়া মই কৰবালৈ যাওঁ, তেতিয়া মোৰ মনটো বহুত ভাল লাগে। নতুন ঠাইৰ দৃশ্য নতুন পৰিৱেশ এইবোৰে মনটোক সতেজ কৰি তোলে।
হয়, আৰু ইয়াতো এটা কথা আছে, যে মানুহে একেই ঠাইত দীৰ্ঘদিন থাকিলে একঘেমীয় অনুভৱ কৰে। এই ঘে এক এঘেৰি ভ্ৰমণ এক উত্তম উপায়।
একদম। আৰু ভ্ৰমণৰ সময়ত মানুহে নিজৰ চাৰিওফালে থকা সৌন্দ্যৰ প্ৰতি অধিক সচেতন হ'য়। সাধাৰণতে, যি বস্তু দৃষ্টি আকৰ্ষণ কৰে, ভ্ৰমণৰ সময়ত সেইবোৰো জেক যেন লাগে।
এইটো মানসিকতাৰ এক পৰি, পৰিৱৰ্তন। ভ্ৰমণে মানুহক নতুন দৃষ্টিকোণ দিয়ে। একে বস্তু ভিন্ন দৃষ্টিভংগীৰে চাবলৈ শিকায়।
তুমি কি ভাবা মাজত
মোৰ মতে ভ্ৰমণ হৈছে, জীৱনৰ এক প্ৰয়ো, প্ৰয়োগিক শিক্ষা। বিদ্যালয় বা মহাবিদ্যয়ালয়ত আমি তাত্বিক জ্ঞান লাভ কৰো। কিন্তু ভ্ৰমণৰ জৰি়য়তে জ্ঞানৰ বাস্তৱ অভিজ্ঞতা লাভ হয়।
একেবাৰে ঠিক, উদাহৰণ স্বৰূপে ভূগোল বিষয়টো যদি কিতাপত পঢ়া হয় তেন্তে এটা ধাৰণ কোৱা যায়। কিন্তু সেই ঠাইততো যদি নিজে গৈ দেখা যায় তেন্তে সেই জ্ঞান বহুগুণে বেছি গভীৰ হয়।
আৰু ইতিহাসো একে ধৰণে কোনো যুদ্ধ ক্ষেত্ৰ বা ঐতিহাসিক স্থানত উপস্থিত থাকিলে, সেই ঘটনাটোৰ যেন জীৱন্ত হৈ উঠে।
ভ্ৰমণৰ আন এটা দিশ হৈছে অৰ্থনীতি, তুমি এই বিষয়ে কি ভাবা?
এইটো এক গুৰুত্বপূৰ্ণ বিষয়, ভ্ৰমণ উদ্যোগে বহু লোকক জীৱিকা দিয়ে। হোটেল, পৰিবহণ, খাদ্য, গাইড এই সকলো ক্ষেত্ৰতে বহু লোক নিযুক্ত হৈ থাকে।
ঠিক, এইদৰে ভ্ৰমণ কেৱল ভ্ৰমণকাৰীৰ বাবে নহয়, স্থানীয় লোক সকলৰ বাবেও উপকাৰী।
কিন্তু ইয়াৰ সৈতে এটা দাইতত জড়িত আছে। যদি ভ্ৰমণ সঠিক ভাৱে পৰিচালিত নহয় তেন্তে পৰিৱেশ আৰু স্থানীয় সংস্কৃতিৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে।
অধিক ভ্ৰমণীৰ বাবে কিছুমান ঠাইত, প্ৰদূষণ বৃদ্ধি পায়।
সেইকাৰণে টেকে ভ্ৰমণৰ ধাৰণা অত্যন্ত প্ৰয়োজনীয়। ভ্ৰমণ কৰাৰ সময়ত পৰিৱেশৰ যত্ন লোৱা উচিত।
তুমি কি ভবা, ভ্ৰমণৰ সময়ত মানুহে কেনেকৈ পদ্ধতি অনুসৰণ কৰিব পাৰে।
প্ৰথমতে প্লাষ্টিক ব্যৱস্থা কমোৱা উচিত। য' দ্বিতীয়তে স্থানীয় সম্পদৰ উপচাৰ নকৰা। আৰু তৃতীয়তে স্থানীয় সংস্কৃতি আৰু পৰম্পৰাক সন্মান কৰা উচিত।
মই ভাবো এইবোৰৰ উপৰিও স্থানীয় ব্যৱস্থা সমূহক অ', সমৰ্থন কৰাটোও গুৰুত্বপূৰ্ণ। ইয়াৰ জৰিয়তে স্থানীয় অৰ্থনীতি শক্তিশালী হ'য়।
একেবাৰে সঠিক, আৰু স্থানীয় খাদ্য আৰু সামগ্ৰী বুলি ব্যৱহাৰ কৰিলে, এক ধৰণৰ বাস্তৱ অভিজ্ঞতাও লাভ কৰা হয়।
ভ্ৰমনৰ ক্ষেত্ৰত প্ৰযুক্তিৰ সুবিধা কেনেকুৱা বুলি তুমি ভাবা?
আধুনিক সময়ত প্ৰযুক্তিৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। মানচিত্ৰ অনলাইন বুকিং তথ্য অনুসন্ধান এই সকলোবোৰ সহজ হৈ পৰিছে।
ঠিক কৈছা। আগতে মানুহে ভ্ৰমণ কৰিবলৈ বহুত অসুবিধা পায় এতিয়া সকলো সহজ হৈ যায়।
কিন্তু প্ৰযুক্তিৰ ওপৰত আধ্যাত্মিক নিৰ্ভৰশীলতা কেতিয়াবা সমস্যাও সৃষ্টি কৰিব পাৰে। মানুহে ব্যস্ত অভিজ্ঞতাৰ পৰা কিছু দূৰলৈ থাকিব পাৰে।
হয়ঁ এইটো সঁচা কেতিয়াবা মানুহে ছবি তোলাতেই বেছি মন দিয়ে। কিন্তু সেই মুহুৰ্তটো অ উপভোগ নকৰে।
সেইকাৰণে ভ্ৰমণৰ সময়ত ক্ষতা ৰক্ষা কৰাটো প্ৰয়োজনীয়। প্ৰযুক্তি ব্যৱহাৰ কৰিব লাগে কিন্তু বাস্তৱ অভিজ্ঞতাকো গুৰুত্ব দিব লাগে।
এইটো সময়ত কেনেকৈ মোকাবিলা হৱ পাৰে লাগে।
ভ্ৰমণত সমস্যাৰ হোৱাটো স্বাভাৱিক কিন্তু সেইবোৰ শান্ত মনেৰে সমাধান কৰিব লাগে। ধৈৰ্য্য আৰু বুদ্ধিমত্তা অত্যন্ত প্ৰয়োজনীয়।
মই ভাবো এইবোৰ সমস্যাই ভ্ৰমণক অতি শিক্ষামূলক কৰি তোলে।
একেবাৰে ঠিক সমস্যাৰ সন্মুখীন হলে মানুহে অধিক শক্তিশালী হয়ঁ।
মই ক'ব বিচাৰিছোঁ - যে ভ্ৰমণ জীৱনৰ এক অভি অংশ লোৱা উচিত।
ময়ো এইটোকে সম্পূৰ্ণ একমত ভ্ৰমণৰ জৰিয়তে জীৱন অধিক- অৰ্ধপূৰ্ণ আৰু সমৃদ্ধ হয়ঁ।
আমি বুজি পোৱা ভ্ৰমণৰ গুৰুত্বৰ কথা আলোচনা - মই ভাবিছোঁ ভ্ৰমন মানুহৰ চিন্তা চৰ্চাৰ বিষয়ৰ মাজত কেনেকুৱা সম্পৰ্ক আছে।
এইটো গভীৰ বিষয় মোৰ মতে ভ্ৰমণে মানুহৰ চিন্তা চৰ্চা বহু বিস্তৃত কৰে। যেতিয়া মানুহে নতুন ঠাই নতুন মানুহ আৰু নতুন অভিজ্ঞতাৰ সৈতে পৰিচিত হয়ঁ। তেতিয়া তেওঁলোকে চিন্তা পৰিসৰো বহু গুণে বাঢ়ি যায়।
ঠিক কৈছ একে থাকি থাকি মানুহে এক কিনা বেচা। ধাৰণাত আৱদ্ধ হৈ পৰে ভ্ৰমণে সেই সীমাবদ্ধতা ভাঙি দিয়ে।
হয়ঁ আমি এইটো বিশেষকৈ যুৱপ্ৰজন্মৰ বাবে- অতি গুৰুত্বপূৰ্ণ ভ্ৰমণে তেওঁলোকক অধিক উদাৰ আৰু যুক্তিসংগত-
আপোনাৰ ক্ষেত্ৰত এইটোৰ ভূমিকা কেনেকুৱা?